হেল্ল', অহ', শুনা পাইছা। আহিছা -আহিছে -আহিছে উম', ভালনে? এয়া বহি আছো ময়ো অলপ আজৰি হলো।
অহ', অহ', শুনা না মই তোমাক কথা এটা সুধো তাৰমানে তুমি এনে? কাপোৰ বব জানা নেকি?
মই নাজানো। কিন্তু মোৰ মায়ে বৈছিলে। মানে মাৰ লগত। লগত অকণমান জানো। কিন্ত ফুল চুল তোলাকে বৰ বিশেষ নাজানো।
শাল আছে জানো?
আছে-আছে। শাল আছে, মায়ে আগত আছে মায়ে থৈ দিছে। মায়ে অহ', মোৰ বিয়াৰ আগলৈকে বৈছিলে। তাৰ পিছত লাহেকে অকণমান চকুৰ প্ৰব প্ৰব্লেম হোৱাৰ কাৰণে আমিয়ে বাদ দিব দিলোঁ মানে। অল এজ হৈ আহিছে ন অলপ। বনাই পিঠি চি। পঠিবিলাকো বিষায়, ভৰিও বিষায় সেইকাৰণে আমি অকমান হেৰি কৰি মেলি বাধো হ ভাবি আছো, তাৰমানে। কি জানানে? বৰ চখ মোৰো আছে, উ গোটেই আমাৰ। গোটেই সম্পদখিনিয়ে আছে বাৰু। অ, এতিয়া মানে। ভাবিছোঁ কি মানে, তোমাৰ এই সূতাবিলাকৰ দাম ধৰা যথেষ্ট বেছি। ন। বেছি মানে এনেকুৱা নহয় বহুত বেছি। মানে আমাৰ বোৱণিবিলাকত। তুমি যিটো অৰিজিনেল বোৱা কাপোৰ তুমি বিচাৰি যোৱা বহুত দাম। কিন্তু মেচিন মে যিবিলাক আহে, মেচ মে বিলাকৰ দামটো কম। কিন্তু বহুত মানুহ আছে। খুব মানে। মেচিন মেডবিলাক বিচাৰে। মানে, কম দামত বোৱা কাপোৰ এযোৰ বিচাৰে। কিন্তু। টো একদম মানে লিমিটেড। সেই মানে মানুহ আছে যিখিনিয়ে মানে এতিয়া ভাল বোৱা কাপোৰ হাতে বোৱা কাপোৰ বিচাৰে। এতিয়াও বহুতে বিচাৰে। কিন্তু মানে মোৰ মানে আৰু মই ভাবোঁ। কি! আহ, প্ৰায়। মানে মজলীয়া সংখ্ক মানুহখিনিয়ে তোমাৰ ইমান দামৰ বস্তু কিনিব নোৱাৰে ন চাৰিওফাল পাঁচ হাজাৰ টকা দিয়ে তেওঁলোকে ধৰা হাজাৰ টকাৰ ভিতৰত ভিতৰত এযোৰ কাপোৰ পিন্ধিব বিচাৰে ত' তেনেকুৱ বিলাকৰ কাৰণে মেচিন মেড কাপোৰ আহি গৈছে আৰু মই মানে যিহেতু ফুল বাচ মানে নাজানো হয়তো শিকিবলৈ মোক অকমান সময় লাগিব আৰু আমাৰ এটা আছে কি মইনা তাঁতশাল বুলি এখন আছে যিখন মানে অট'মেটিক তুমি তাত বস্তুখিনি ফি তিন কৰি গলেই হল মানে তাৰ আৰু মানে ডেমনষ্ট্ৰেশ্যন দিব আহিব তেওঁলোকে আমাৰ অসমতেই সেই বস্তুটো বনায় বাহিৰৰ পৰাহে যদি নাজানো মই কিন্তু তো যিমানখিনি তথ্য পাইছোঁ অসমৰে মানে তেওঁলোকে সেইটো মানে বনাইছে মইনা তাত
বনাইছে অ
অ আৰু সেয়ে তুমি য বন ব তোমাৰ সময় জনাত মানে মোৰ সেইটো হয়তো ভুল হ'ব পাৰে ঘণ্টাত তোমাৰ ত্ৰিশ চল্লিশখন কাম আছে হৈ যায়
অ
উ মেখেলা চাদৰ পৰা চবকাৰে অ সেইটো কাৰণে অকল এটা ৰুমে যথেষ্ট বেলেগ একো নাই অকণ আহল বহ হ'ল ৰুম এটা হ'লেই হৈ গ'ল তেওঁলোকৰ মানুহ আহি থাকে স কৰি তোমাক শিক গাই থৈ যাব
অ বঢ়িয়া বঢ়িয়া এ মই আচলতে সেই বোৱা কাপোৰ বিচাৰি আছিলো অ নাই নাই সেইটো বস্তু বহুত ভাল হৈছে বাৰু সেইটো তোমাৰ অ যদি সেইটো লব পৰাা ন ৰুম তাৰ কেনেবাকে তাৰ ৰুমত যদি সেইখিনি কৰিব পাৰে সটো তটো বহুত ভ ভাল কথা অ কিন্তু মানে মই বিশ চাৰি আছিলো কোনোবাই যদি হালত যদি বৈ দিলে হয় ন অ সেনেকুৱা কাপোৰ এযোৰ বিচাৰি আছিলো তাৰমানে মই তাকে মই বোলো তোমাৰ তুমিতো তোমাৰ ো আছে ধৰাচোন তুমি কাপোৰৰ লগতে জড়িত গতিকে কি জানিবা তোমাৰ কিবা এা পই দিয়া আছে নেকি সেই বুলি সুধিলোঁ অ মই তাৰমানে আমাৰ আৰু বড এগৰাকীও আছে আহ আহ তেওঁলোকে কৰে নেকি কিবা জানা নেকি?
তেওঁলোকে বৈ দিয়ে তাৰমানে তুমি তেওঁলোকক সূতা চূতা কিনি নিদিলেও হ'ব তুমি খালি পইচাটো দিব লাগে মানে আধা আধা পইচ চিষ্টেমত আআআ পইচাটো তুমি দিলা গোটেই পইচা সেইটো কেচ তেওঁলোকে ধৰা এযোৰটো নবৈ চাৰি পাঁচযোৰ লগাব তাৰে ধৰা উম তিনিযোৰ তোমাৰ হ'ল দুযোৰ তেওঁলোকৰ হ'ল হি অ তেওঁ বয়ন পইচাটো নলয় আক কাপোৰৰ হেৰিটো দিব মানে কাপোৰ কাপোৰৰ সূতাৰ পইচাটো তুমি দিব লাগিব। তেনেকুৱা চিষ্টেমৰ আছে সূতাই মানে তুমি পাঁচযোৰ কাপোৰ সূতা তুমি দিব লাগিব তাৰে তিনিযোৰ তুমি পাবা দুযোৰ তেওঁলোকে ৰাখিব।
অ এতিয়া ধৰা মই পাঁচযোৰৰ কাৰণে যদি দিওঁ ধৰা কি কিমান মান পৰিব বাৰু সূতা।
অ সেইটোহে মই কব নোৱাৰিম কাৰণ মানে কি আছে। অ সেইটো মই তোমাক কব নোৱাৰিম এতিয়া কিহৰ কাৰণে তুমি মানে কেনেকুৱা সূতা দিয়া পাট সূতাৰ দামটো বেছি ধৰা মাষ্টৰাইস ও আছে সেইটো তুমি অকমান মানে চিন্তা কৰি লৈ পেলাই তুমি জনাব লাগিব তেতিয়াহে তেওঁলোকক সুধিব লাগিব তেওঁলোকে কেনেকে কে ল'ব এতিয়া তুমি ধৰা টচ কটনো বোৱাব পাৰা মানে আমাৰ মাষ্টৰাইজ কটনটোও বোৱাব পাৰা তোমাৰ কথা মানে সেইটো তুমি কি ব'ম বুলি ভাবিছা সেইমতে তেওঁলোকক সুধিব লাগিব তেওঁলোকে কেনেকুৱা হেৰি কৰে। আৰু যদি ভাবাওঁ যে মই সূতাখিনিক দিব নোৱাৰোঁ আপোনালোকে কিনিব মই পইচাটো দি দিম। তেতিয়া তেওঁলোকে সেইটোও কৰি দিব।
অও আচ্ছা বুজিছো বুজিছো হুম কিন্তু মানে ধৰা দামটো এনেই সূতাৰ দাম বিলাক জানানে? তুমি কেনেকুৱা ধৰণৰ হয় আমাৰ যদি নৰ্মেল বোৱা কাপোৰৰ কথা কওঁ।
নাই নাই তাৰমানে মই বহুত বছৰ হ'ল সেই সূতাৰ লগত মানে জড়িত নাই আগতে আছিলোঁ ময়ো আজি চাৰি পাঁচ বছৰমানানৰ আগত বোৱাইছিলোঁ। বোৱাওঁতে মই অ অ অহ ষোল্লশ মান টকা দিছিলো। এযোৰ কাপোৰত বৈ দিছে মোৰ এযোৰ নহয় মই তিনিযোৰ বোৱাইছিলোঁ। এযোৰ মানে তোমাৰ দুটা ৰঙৰ কাপোৰ সূতাত বোৱা। আহ গুলল গল সেউজীয়া আৰু বেঙুনীয়া মানে দুইটাৰ অকমান হেৰি আহি থাকে এটা চাইডে চালে বেঙুনীয়া লাগে এটা চাইড চালে গোলপীয়া বেয়া লাগে তেনেকুৱা। আৰু এযোৰ আছিলে তোমাৰ মচুৰ ৰঙৰ মচুৰ ৰঙত ক'লা সূতাৰে বোৱা মানে এইটো অলপ মানে মানে ভাল লাগে কাপোৰযোৰ। তাৰ পিছত আৰু এযোৰ আছে উকা উকা গুলপীয়া ৰঙত মই বোৱাইছিলোঁ আহ মানে সেইটো মই নিজে কিবা কৰিম বুলি আৰু হেৰি হয়তো হাতৰ এম্ব্ৰইডাৰী এনেকে অহ হাতৰ কাম কৰিম বুলিয়ে তেনেকৈ থোৱাতেই আছে। সেই তেনেকে ষোল্লশ পোন্ধৰশ অহ এনেকুৱা কৰিছিলে।
মানে এযোৰ এযোৰত নে তিনিযোৰ?
এযোৰ এযোৰ এযোৰত।
অহ আচ্ছা আচ্ছা। অহ দাম আছিলে অহ ‌অহ অহ এই মোকো লাগিছিলে বোৱা কাপোৰ ইয়াত এতিয়া তোমাৰ ধৰা বোৱা কাপোৰ বিলাকতো নাপায় আৰু আৰু তাতো নাপাই দিয়া এনেকে গাঁৱে। অকন ভিতৰলৈ যদি কোনোবাই শাল ৰাখি থৈছে তেওঁলোকৰ পৰাহে পোৱা যাব আৰু মানে কেতিয়া আকৌ শাল বন্ধ কৰি দিয়া পাবা নাপ পাবা সেইকাৰণে বোলো অ, দুযোৰ মান এনেকে ৰাখি বোলো সম্পত নিচিনা থাকিব আৰু। বোৱা কাপোৰকে চাবলৈ
প্ৰায় মানে বহুত বছৰলৈকে থাকে। মই সৰু থাকোঁতে গোটেই মায়ে বৈছিলে কাপোৰ মানে চাৰিযোৰমান। আমাৰ গোটেই কেইজনীকে জোৰে জোৰ দিছে এই তেওঁ সেই কাপোৰ কেইযোৰ এনেকুৱাত ধুনীয়া হৈ আছে নহয়। মানে তোমাৰ মেলিলেই ভাল লাগে মোৰ মানে মৰমতে আকৌ নিপিন্ধোঁ সামৰি সিহতে আকৌ আৌ থৈ দিওঁ চাওঁ, চাই পেলাই আকৌ থৈ দিওঁ। এতিয়াও ভালে আছে। মই সৰু, সৰু থাকোতে মানে ধৰা ক্লাছ ছিক্স ছেভেন মান থাকোতে বৈছিলে।
বা, অ, অ, হয় দিয়া ন এইবিলাক? তেওঁ সম্পত্তি নিচিনা আৰু এটা বস্তু মোক লাগিছিল জানানে? মই তাৰমানানে সেই অ মুগা উকাইে হওঁক লাগে। মুগাৰ দামটো বহুত দাম দিয়া চো কই নোৱাৰি। কিন্তু হটো হ'ল পিয় মুগাতটো পোৱাতো বহুত কষ্ট হৈ গৈছে। উ। মানুহেতো পিয়'ৰ পিয়'ৰ বুলি কৈ থাকে। এইটো, এইটো চিল্ক আছে। সেইটো চিল্ক আছে। কিন্ত তথাপিও আৰু ন পিয়টো পোৱাাতোৱে বহুত কষ্টকৰ হৈ গৈছে সেইকাৰণে বোলো মই কাইে ক কাপ সোষণ হওক লাগে য মোক এখন চাদৰো বৈ দিয়ে মানে মই মানে সেইখন ৰাখ ৰাখি থৈ দিম আৰু ছোৱালী বোলো বিয়াৰ সময়ত তোকে দি পথম মই এেনেকে ভাবি আছো ত মানে
নাই নাই আছে তোমাৰ মানে বিশ্বাস দ্বাহযোগ্য কিছুমান দোকান তুমি মানে বাচিব লাগিবই এতিয়া মোৰ সম্পৰ্কীয় মে মানে দোকান এখন আছে তাতেই অ তোমাৰ সেই তেওঁলোক শুৱালকুছিৰ পাট মুগাৰ মানে হেৰি কৰে তেওঁলোকৰ তাত মানে নিজৰ শালো আছে তেওঁলোকে ইয়াত ব্যৱসায়টো কৰে তেওঁলোকে নিজা প্ৰতিষ্ঠান আছে তটো আমি যিমান বিয়া হক ঘৰৰ চব আমি তেওঁলোকৰ তাৰ প্ৰায় কিনা কাপোৰ আজিলৈকে একো ভেজাল পোৱা নাই এক একো হে ব নাই আৰু পাটৰ কাপোৰবিলাক ইমানেই ধুনীয়া ধুনীয়া মানে কিবা হেৰি লাইট ৱেইট মানে একো তাত হেৰি নাই বহুত ওজন বা এৱা কোৱা নহয় তুমি মানে আৰামত লৈ ফুৰিব পাৰা। পাতল পাতলকে হয় মানে আচলতে মানে সেইটো তেওঁ বুজি চাইড দিছিলে আমাক মানে যিহেতু আমাৰ ঘৰৰ চিনাকি কে আহ কৈছিলে যে এই মানে আচল পাতৰ কাপোৰবিলাক মানে ইমান ওজন নহয় মানে সুতা ফুল বিলাকৰ অকমান ওজন হয় বাৰু কিন্তু গুনা থকা বিলাকত কিমান ওজন প্ৰশ্ন নহয় একদম পাতল হয় আৰু টো মানে চুলিয়েই গম পায় যায় সঁচা পাত খাই মানে যিবিলাক মিক্স থাকে মিক্স এইবিলাক অকণমান কিন্তু ৱেইট হয়
উম বুজিছো অ
টচ মু মুগা আৰু মানে পুৰা মানে আচল মানে পিয়'ৰ মুগাটো তেওঁলোকৰ তাতো আছে। মই মানে ভাবি আছো অ মানে আহে মানে মোৰ ভাইটিৰো বিয়া আহি আছে মই তেওঁলোকৰ তাতেই বজাৰ খন হ'ব বাৰু গোটেই ঘৰৰে মই মানে মোক গাৰ কাপোৰে চো ল'ম বুলি ভাবে
অ অ কিমান মান হ'ব কৰিবব পাৰো কোৱাচোন োন মুগা কাপোৰেযোৰ
উ উ মইটো নাজানিম দেেই আছো চল মুগাটোৰ কিমান হ'ব কাৰণ মই মুগা কাপোৰ কিনাই নাই
আহ
কিবা হেৰি কিনিছো এই টচ মুগাৰ কাপোৰ কিনিছো টৰ্চ টচ মুগাৰ তোমাৰ আৰম্ভণি আছে সাত হাজাৰ মানৰ পৰা আৰম্ভণি আৰু অ তেনেকুৱা পাতল আৰু একে মানে ধৰাও কম ৱেট হেৰি থকা ফুল থাককা কম ফুলটাককা খিনি মোক আকৌ মানে বৰ বিশে ঠ হেভি ফুলো মই ইমান ভাল নাপওঁ পাওঁ ডাঙৰ ডাঙৰ ফুলো মোক নাচা যে যে মই মানে সৰু সৰু ফুলৰে লওঁ তাৰপিছত আৰু সেই বেলেগৰ বিয়য়াাত আৰু বৰ বিশেষ ইমান দামৰ নল'ম আৰু তেতিয়া নিজৰ ঘৰতেই বিয়া যেতিয়া বোলক অকণমান তো ল'ব লাগিব ন' বায়েক হিচাপে, সেয়ে ভাবিছো যদি তুমি বিচাৰা ইয়াত আহিলে মই তোমাক এড্ৰেচ চটো দি দিম যাব পাৰিবা। আমাৰ ঘৰুৱাও হয় আৰু মানে তেওঁলোকৰ লগত কথা পাতিও খুব ভাল পাবা মানে
অ', দিয়াচোন মই গ'লেগে অ', তাতে যেতিয়া যাম তুমি দিবাচোন বাৰু নহ'লে এপাক চাই আহিব পৰা যাব ন' লোৱা নোলোৱাটো বাৰু
অহ উম উম‌ আৰু এনেও তুমি যে কৈছিলা বোৱা কাপোৰৰ অহ অহ বোৱা কাপোৰ আমাৰ এই বোৱা কাপোৰ পাই যাবা তেওঁলোকৰ তাতে তেওঁ তেওঁলোকে অকল মেচ হেৰি' শাঁলত বোৱা তেওঁলোক
অহ অহ বঢ়িয়া, বঢ়িয়া ঠিক আছে দিয়া তোমাৰ লগতে ওলাম কে নহ'লে সেইফালে কেনেবাকৈ মিলাব পাৰি যদি নহ অহ অহ দিয়া দিয়া ঠিক আছে। অহ ৰাখিছো হা কথা পাতিম দিয়া অহ